হেল্ল', অ, কি খবৰ? ভালে ভালে মাতটো ইমান সৰু যে বেমাৰ নেকি?
নাই, নাই, মই এনে শুই আছিলো।
অ', অ', অ'।
কি কৰি আছা পিছে?
মই এনেই আছো ৰ'বা ভাবিলো ফোন কৰোঁ।
অ', অ', ঠিকে আছে দিয়া, কিবা খালা নে নাই? অ', ভালে ভালে, তোমাৰ?
অ', ভালেই।
অ', কিবা খালা নে নাই?
অ', মই এ তোমাৰ আৰু পুৱা ভাতে খালো ৰ'বা।
অ', অ', এতিয়া খোৱা নাই? অ', অ', বাকী নাই খোৱা নাই খাম আৰু অলপ পিছত।
অ', নাস্তা কৰিছানে নাই?
অ', কৰিলোঁ কৰিলোঁ।
অ'।
বাকী কলেজ যাম আৰু খুলিলে এইকেইদিন মানে বন্ধ চলি আছেতো।
অ', অ', থিকেই।
উম, বাকী এনেই অ, একজাম হৈ গ'ল হৈ গ'ল, তোমাৰ হ'ল একজাম?
অ', মোৰৰ হ'লে ৰ'বা, এতিয়াৰো বন্ধ হা?
বোলো তোমাৰ হ'লনে নাই একজাম?
অ', মোৰ এক্সাম হৈ গ'ল এতিয়া বন্ধ ৰ'বা।
অ', এনে একপাক যাব পাৰি কলেজত।
অ, ' এনেই পাৰি যাব।
উম।
এনেও ক'লে ঘৰৰ পৰা অৱশ্যে মোৰ কলেজ বেছি দূৰ নহয় ওচৰতে।
অ' তোমাৰ ওচৰ ন' মোৰ অকণমান দূৰ হৈ যায়।
অ', অ', অ', এনে ক'ত এডমিশন ল'ম বুলি ভাবিছা ইয়াৰ পিছত?
আহ চাওঁ ৰবাচোন কি বা হয়, ৰিজাল্টটো। তুমি ক'ত ভাবিছা?
চাওঁ গুৱাহাটী ইউনি-ইউনিভাৰ্চিটি‌য়ে যাওঁ নেকি।
অ', ঠিকেই আছে।
অ', চাও ৰিজাল্টৰ ওপৰত ডিপেণ্ড এতিয়া
অ', সেইটোতো হয়।
অ', বাকী লগৰবোৰক মাতানে নামাতা আগৰ?
আগৰ আছে কিন্তু ইমান আৰু তেনেকে নহয় আৰু।
উম। ব'লা এদিন যাওঁ গোটেই সোপাই ক'ৰবাত ফুৰিব।
অ', পাৰি, এই আজি লগৰ এটাই লগ ধৰি আছিল ৰ'বা।
অ', আজি মোকো লগৰ এটাই লগ ধৰি আছিলে কিন্তু মই নাযাওঁ বুলি
ময়ো নাযাওঁ বুলি ক'লো।
মানে চানডে ন' এ এতিয়া বহুত দেৰি হৈ গ'ল সেইকাৰণে নাযাওঁ বুলিয়ে ক'লো।
সেইটোৱে গ'লে অলপ মৰ্ণিং টাইমত ভাল লাগে।
উম, উম, হয়, হয়।
অ', এই মনত আছে নে আমি যে গৈছিলো ট্ৰিপত?
অ', অ'। অ', মনত আছে, আৰু কলেজৰ পৰাও যে গৈছিলোঁ আমি ট্ৰিপত হেৰিত যে গৈছিলোঁ যে। এইফালে।
এ কি হিষ্ট্ৰী ডিপাৰ্টমেণ্টে লৈ গৈছিল নেকি?
অ', আমি যে গৈছিলো এই ট্ৰিপত মনত আছেনে? অ', তাত আমাৰ লগত যে লগৰটো যে গৈছিলে মই যে গৈছিলো বহি। অ', সি মানে ক'ল কৰিছিলে আৰু।
উম।
মানে তোমাৰ এঘাৰ তাৰিখে ক'লে নেকি সি বোলে অ', মেঘালয় যাই তোমাৰ কিবা ব্লু কিবা ব্লু ৱাটাৰ ফ'ল আছে চাগে ফি ফি নি কি নাজানো?
অ', ফি ফি ৱাটাৰফ'ল।
অ', তাতেই যায় নেকি? মোক মানে কৈ আছিলে লগৰ কেইটাৰ লগত মই ক'লো যাবা যাবা। মই ক'লো পিছে আগষ্টত আমাৰো এটা প্লেনিং কৰিব পাৰা যিহেতু এতিয়া কলেজটো নাইয়েই।
অ', অ', পাৰি, পাৰি গোটেই ল'গ গোটেই ল'গবিলাকক মানে ল'গ ধৰিম আৰু কলেজৰ সিহতৰ ল'গতে যাব পাৰি। যিহেতু এতিয়া আৰু চব বেলেগ বেলেগে হৈ যাম লাষ্ট আৰু।
এবাৰ ফুৰিলে ভাল লাগিব।
অ', এনে এবাৰ-এবাৰ ফূৰিলেনো ক'ত মন ভৰিব আৰু। এনেও যাবৰ মন যাবই। হ'লেও আৰু প্লেনিং এটা কৰিব পাৰি গোটেই লগবোৰ।
অ', পাৰি এতিয়াতো বাৰু অ', জুলাইতো যাওক আগষ্টত তেনেকেই পাৰি ন'?
অ', এনে মই মানে মোৰ অলপমান সন্দেহ হৈছে আগষ্টত বৰষুণ-চৰষুণটো নাথাকিব বাৰু বেছি বেয়া হ'ব নেকি?
নাই আগষ্টত বেয়া নহয়।
মানে অকল গৰমে থাকিব ন, গৰমত মানে অলপমান ৰ'দ দিলেও বস্তুবোৰ সেমেকাে সেমেকে হৈ যায় ন পানীবোৰ কমি যায়।
অ মানে তোমাৰ সেই ৱেডাৰটো ধু চাফা হয়, তোমাৰ বাদল-চাদল থাকে তেনেকুৱা। আগষ্টত তোমাৰ যদি বৰষুণ দিয়েও আগষ্ট তোমাৰ প্ৰথম উইকত থাকিব। তোমাৰ লাষ্টৰ পিনে ফিফটিনৰ পিছত তুমি মানে তেনেকে বৰষুণ চৰষুণ নোপোৱা আৰু।
অ অ হ'ব অলপ
মানে থাকিব অলপ-চলপ থাকিব এ সেনেকে নাথাকে আৰু।
উম উম উম মানে
সিমান বৰষুণ আছিলে।
কিন্তু বহুত ভাল লাগিছিলে মানে সেইটো ৱেডাৰত মানে ৰাইডত যোৱাৰ মজাই বেলেগ।
মজাই বেলেগ, মানে আমি মনত আছে নে যেতিয়া অ আমি যে ফাৰ্ষ্ট ছেকেণ্ড চেমত আছিলোঁ তেতিয়া আমি এনেই যে প্লেন কৰিছিলোঁ যে আমি যাম। তেতিয়া কৈছিলো যে এনেকে ৰাইড কৰিব মন এনেকৈ বৰষুণত। যি হওক মানে।
অ এইটো পুৰা হৈ গ'ল আৰু ইচ্ছাটো।
আহ সেইটোৱে, এতিয়া আৰু এটা ক্লিন
ফাৰ্ষ্ট টাইমৰ পৰাই আমি অলৰেডি ভাবিয়ে আছিলোঁ ন এতিয়া হ'ল আৰু লাষ্টৰ পিনে গৈ।
নাষ্টৰ পিনে হৈয়ে গ'ল।
অ।
হে এতিয়া আৰু এটা ক্লন ৰাইড লাগে আৰু, হা হা?
আমি আগৰ পৰাই বহুত ৱেইট, মানে প্লেনিং কৰি আছিলোঁ ন মানে এতিয়া তিনি বছৰ পিছত যাই হ'ল আৰু।
তটো
উ মানে ইমান গোটেই মেইন জেগাত টো যাই পোৱা নাই হ'লেও আধা হ'লেওতো গৈছো ন।
গৈছো মানে, এটলিষ্ট গৈছো ন নহ'লেতো সেইটোও যাব নাপালো হয়।
অ অ সেইটোয়েতো এটলিষ্ট গৈছো অ।
তাকেই আৰু যে মানুহবোৰে যে কি জানো ইমান জ্বলে।
হা?
মানুহ বোৰে কি জানো ইমান জ্বলে।
অ মানুহ বিলাকৰ আৰু সেইটো আৰু স্বভাৱেই আৰু।
তাকেই, ইমান চাই মানে
উম, নাজানো আমাকে কিয় পায়।
তাকেই ইমান জ্বলিছে।
বহুত ভাল পাই চাগে আমাক।
উম হ'বও পাৰে ৰবা।
আমাৰ পৰা মানে পূৰা এদিক্ট হৈ গৈছে।
একদম ফেক আইদি খুলি চাব তোমাৰ
উম উম সেইটোৱেতো ক'লো, এদিক হৈ গৈছে মানে
একাউন্ট দি চাই আকৌ ব্লক কৰি থয় আকৌ অলপ পিছত যেতিয়া টোৱেন্টি ফৰ আৱাৰ হৈ আনব্লক কৰি দিয়ে।
নাজানো আৰু দেই, স্বভাৱবিলাক বুজিয়ে নাপাওঁ মানুহৰ।
উম, কি হৈছে? উম, তেনেকেই আৰু বাকী ঘৰত চব ভাল ন'?
অ' অ' ভালে, তোমাৰ?
ভালে, ভালে।
অঁ, যাব লাগিব দেই কলেজত বহুত মনত পৰি আছে।
আমাৰ তাত আহিবাচোন।
অ, অ ', যাম আমাৰ ইয়াতেও আহিবা।
অ', যামেই বাৰু মাক লৈ আহিবাচোন।
অঁ অঁ লৈ যাম দিয়া, এই মায়ে মানে টাইমেই নাপাই যে আজিকালি।
অ', এই চানডেকে লৈ আহিবা।
অ', আজিকালি মানে কাম বাঢ়ি গৈছে যে।
অঁ, অঁ।
সেইটো কাৰণে।
অ', তেনেকে ফ্ৰী হ'লে লৈ আহিবা।
অ', অ', লৈ যাম দিয়া।
আৰু যে ইমান গৰম পৰিছে, বাপৰে।
অ', ইমান গৰম পৰিছে, এই গুৱাহাটীখনত থাকিব ইচ্ছা যোৱা নাই মোৰ।
সেইটোৱে মেঘালয়, শ্বিলঙৰ পিনে গুচি যাওঁ নেকি এনেকুৱা লাগে ন'।
আৰু ইয়াতে কিবা বৰ হাৱাখিনি দিহে ব একো ব
গৰম, গৰম বতাহ।
অ', ৰ'দহে দিয়ে।
আৰু ঘৰৰ পৰা ওলাবই নোৱাৰি, ক'ত ওলাবা তুমি গোটেই ৰাস্তাত ৰ'দে, ক'ত তুমি থিয় হ'বা?
অ', চাৰিওফালে বিল্ডিঙে বিল্ডিং
এতিয়া তুমি মেঘালয়, শ্বিলং ইফালে গ'লে তুমি চাঁয়া কি উম, চব পাবা মানে তোমাৰ ধুনীয়া ৱেদাৰ। ঠাণ্ডা, ঠাণ্ডা বতাহ মাৰি থাকে।
উম, উম, উম হয়, হয়।
তাতে ঘৰ বনাই ল'ম, আমাৰ ঘৰটো তাতে হোৱা হ'লে ভাল আছিলে।
অ নাচিবা লগৰ মিলতি হে আছে
হা, হা, কি কৈছা?
বোলো কপাল থাকিব লাগিব, পাহাৰত
সেইটোৱে মোৰতো তোমাৰ মনত আছ আমি যে লাষ্ট ট্ৰিপত যে যাওঁতে যে, বৰষুণ য'ত দিছিলে আমি যে ৰখিলো। তাত যে তোমাৰ ঘৰটো আছিলে যে, মই সেই ঘৰটোৱে চকুত ভাহে এ মানে মানে যেতিয়া ভাবো, পাহাৰত ঘৰ হ'ব মানে সেই টোৱে মোৰ চকুত আহি যা
মোৰ মতে যে সেইটো ঘৰ নহয় নেকি, কিবা বেলেগ নেকি গেষ্ট হাউচ টাইপ টাইপ।
কুৱাই আছিলে মানে সেনেকুৱা জেগাতে ঘৰ থাকিলেহেঁতেন মানে পাহাৰত।
আৰু আমি য'ত ৰখিলো যে এইখনতো এটা ৰেষ্টুৰেণ্ট, সেইখন খোলা থাকিলে ভাল আছিলে মানে।
অঁ ভাল আছিলে।
বহি কিবা খাব পাৰিলো হয়।
তাকেই।
চাওঁ নেক্সটো আহ কলেজৰ পৰা আকৌ হেৰিটো লৈ গ'ল নহয়, মানালীটো গ'লে যাবই নাপালো।
আমিতো যাবই নাপালো, নাপালো আমাৰ নিজৰ প্ৰব্লেমছৰ কাৰণেই বাৰু।
উম হয় হয়, একো নাই নেক্সট
একো নাই নেক্সট আমি কেতিয়াবা নিজৰ ভাগৰ পৰাই যাব লাগিব।
উম উম প্লেন কৰিম আমি নিজে। আৰু শ্বিলঙতটো মানে হোম ষ্টে বহুত আছে।
হু' হু'?
বেছি প্ৰাইচ নহয়তো।
অ বেছি প্ৰাইচ নহয়।
কিন্তু এটা হেৰি পোন্ধৰশকে হৈ যায়।
অঁ।
মানে এটা ৰুমত, মানে আৰু যদি গোটেই পাৰ্ট লওতো আমাৰ থ্ৰী থাউজেণ্ড আহে।
অঁ। মানে বহুতবোৰ যদি যাওঁ আৰু এনেকে যদি এটা ডাঙৰ থ্ৰী বি এচ কেৰ যদি এনেকে ৰুম পাওঁ, তেতিয়া মানে সেনেকে মেনেজ কৰি কেনে থাকিব পাৰি আৰু।
পাৰি এনেকে, অ' এ ভাবিছো এইবাৰ থাকা
অঁ এনেকুৱাই।
অঁ হাতত দুটামান পইচা গেইটাই লৈ।
চবকে ক'ব লাগিব ৰ'বা, কৈ কেনে এনেকৈ এটা প্লেনিং কৰিব পৰা যায়।
অ'।
হু হু?
এদিনত এদিন হ'লেই হ'ব এদিনতো বহুত ঘূৰাই যায়।
উম, হয়। এদিনত ঘূৰি শেষ কৰিব নোৱাৰি।
অ' আৰু এ এদিন ক'ৰবাত গ'লো এদিন ক'ৰবাত গ'লো, তেনেকে পাৰি আৰু দুদিন আৰু।
অ' এনেকে থাকাকে গ'লে তোমাৰ অলপ পইচা ভালে এনেকে দুইদিন তিনদিন। সেনেকে পাৰে।
তাকে চাওঁ তোমাৰ কলেজৰ লগতো কথা পাতিব লাগিব ইহঁতে বা কি কয়।
অঁ সিহঁতৰ লগতো কথা পাতিব লাগিব কথা পাতি
উম, উম।
এদিন কলেজ যাব লাগিব ৰ'বা।
অ' ওলাবা কলেজত যাম আমি।
হু'।
কি হয় দিয়া হ'ব দিয়া।
অঁ দিয়া ঠিক আছে, অঁ।